অ আপোনাৰ ভালনে?
ভালে মোৰ। আপোনাৰ?
মোৰো ভাল দিয়ক পিছত ঘৰত চব কেনেকা? পৰিয়ালৰ বৰ্গৰ মানুহ বিলাক কেনেকা সবে ভালনে?
চবেই ভালে আছে।
হয় হয় আমাৰো চব ভাল দিয়ক। আমাৰ পৰিয়ালৰ মানুহো চব ভাল। বা কি খানা চানা বনালে? ৰানা ৰান্ধা বঢ়া কৰিলে নে? অ বনাই, অ বনাই আছে নেকি?
হয়।
হয় হয়। পিছত কি বনাই আছে?
আজিতো কচু ফুলৰ লগত গাহৰি মাংস বনাই আছে।
অ বঢ়িয়া বঢ়িয়া। শাক পাচলি কিন্তু খাব লাগে। হে
কচু ফুল আৰু গাহৰি খাই পাইছে না?
অ নাই নাই নাই পোৱা নাই পোৱা।
হয়।
শাক পাচলি কিন্তু খাব লাগে দেই একদম মানে বাগানৰ শাক পাচলি। ধৰি লওক পুৰা লোকেল লোকেল বিলাক। খাব লাগে। এইবিলাক গাত কিন্তু বহুত আমাৰ লাভ দিয়ে, বহুত গুণ দিয়ে। বহুত ভিটামিন প্ৰটিন আমাৰ গাত দিয়ে কিন্তু। এইবিলাক দিয়ে মানে আমাৰ গাত। বহুত ভাল হয় আৰু মানে বাগানৰ শাক পাচলী বিলাক যোনবিলাক মানে। ভাৰত যোনবিলাক হয় যে।
হয় লোকেল লোকেল ঘৰতে হয়। আমাৰতো ঘৰত অলপমান মানে পাঁচটামান গৰু আছে। সেই গৰুৰ। আহ কি কয় স়ি দিয়ে ঘৰত। চব্জি উগাওঁ আৰু ইমানো নুগায় মানে মাটিও ইমান নাই। অলপ কম পৰিমণৰ খেতি কৰুও। যেনে আছে লাও লাও আছে এতিয়া আছে। কোমৰা আছে মেষ্টা টেঙা আছে অলপ জিকা আ। জিকা আছে ভেন্দি আছে।
বা আপোনালোকৰ ভাল খেতি দেই। বহুত ভাল এইবিলাক লোকেল বস্তু খালে কিন্তু মানে গাত বহুত ভালকে লাগে।
বেছি পৰিৰ ন অল ম। ঘৰৰ কাৰণে।
হয় হয়। চাউল বিলাকো কিন্তু এই যে খেতি পথাৰৰ চাউল বিলাক যে থাকে। খেতি কথাৰৰ চাল বিলাকো খাব লাগে।
হয় এতিয়াতো ধান ৰোৱাৰ বতৰ। এতিয়া আমাৰ ধান ৰই আছে ঘৰত আপোনাৰ।
অ আমাৰতো মানে খেতিপথাৰ নাই। কিন্তু মানে কি। মোৰ মানে এজনী বান্ধৱীৰ খেতিৰ হেৰি আছে। শাক পাচলি চাউলৰো খেতি আছে বুজিছেনে। হ সিতৰ পৰাই আমি খাওঁ কিন্তু আমি কিনাা বস্তুটো কমেই খাওঁ।
হয় হয় ভালে। আৰু আপুনি ঘৰত চব্জি কিবা কিবি উগায় নেকি।
ঘৰত মই নিজে আপোনাক। ঘৰত মই নিজে আপোনাৰ এতে জলকীয়া গছ লগাইছিলো। এ তটা ধনিয়া পাত গছ লগাইছোঁ।
হয়।
বাছ এই দুইটাই লগাইছিলো আৰু বেঙেনা গছ এটা লগাইছিলো কিন্তু। মানে তাতে আছে খাৰ নিদিয়াৰ কাৰণে মানে বেঙেনা বস্তু। শুকাই থাকিলো।
হয় হয়। অ হয় আপুনি অলপ গৰুৰ সাৰ দি দি দিলি। হ'ল হৈ গলাব।
নহ অলপ। কিবা ঘৰৰে বনোৱা সাৰ গিলা দি দিলে ভাল হৈ যায়। মানে যেতিয়া আ আপুনি চব্জি এটা কাটিব। তাৰ বাকাল কিবা কিবি এনেকুৱা।
অ নিজে মানে ঘৰত। ঘৰত নিজে খাৰ বনাই কিনে দি দিব লাগে ন।
হয় হয়
মই মানে এইটোৱে ভাবো এইটোোৱ কথা মানে মই ভাবি আচৰি থওঁ যে ধৰি লওক আমি এটা বেঙেনা গছ বা এটা কা জলকীয়া গছে কৰিব পাৰিছো ভাৱক চোন আমাৰ যে মানে ৰাজ্যৰ বা আম আমাৰ দেশৰ কৃষি বিলাক ইমান কষ্ট কৰে। কিমান কিমান শাক পাচলি কিমান চবজি কিমান চাউল সেহতে ইমান ক কষ্টৰে বৰষুণে বাধা বিঘিনি নেওচি হেতে এইবিলাকৰ খেতি কৰে সিহতৰ কিমান কষ্ট ভাবক কাৰণে আজি আমি ভাল ভাল শাক পাচলি নহলে চাউল এইবিলাক আমি খাব পাৰো। হয় নে নহয় খেতি বাতিটো কৰাটো চাগে বহুত ভাল আমাৰ কাৰণে খেতি বাতিটো কৰাটো আমাৰ গাৰ কাৰণেও বহুত ভাল
হয় আৰু আজিকালিতো বহুত মানুহে খেতি কৰি কেনে এ জীৱনটো চলাই যাই আছে হয়নে।
হয় হয় আজিকালি বহুত মানুহে খেতি বাতি কৰি কিনে জীৱনটো চলা যায় কিন্তু আগতে যিমান খেতি খ বাতিৰ ধৰি লওক উ পৰিমণটো আছিলে আজিকালি ইমান খেতি বাতিৰ পৰিমণ টো কমি গৈছে আগৰ খেতি বাতি পৰিমাণ বহুত আছিলো এতিয়াতো চব বস্তু মেচিনত ষ্ট্ৰিক হৈ গ'ল
হয় হয়
উ মানে চব মেচিন দি হয় আজিকালিতো ইমান খেতি বাতি কব গ'লে তথাপিও বহুত পৰিমমানে আছে। কৃষ বিলাক আমাৰ কাৰণে বহুত কষ্ট কৰে চাউলৰ সেহতে উৎপাদন কৰে শাক পাচলি উৎপাদন কৰে সেই শাক পাচল বিলাকে আমি খাবলৈ পাওঁ আজি আমাৰ ৰাজ্যত বা আমাৰ দেশতটো সিহঁতৰ কাৰণেই চলি আছে খোৱা বোৱাৰ দিশে সিহতৰ ফালে দিয়ে চলি আছে।
হয় আৰু আমি মানে ঘৰতে থকা তেনে হাঁহ কুকুৰা বা কেতিয়াবা
উ
এ হাঁহ, কুকুৰ গিলাক আমাক কেতিয়াবাপ মানে দ আগ হয় সেই টাইমত হেল্প কৰে নেকি আমাৰ কেতিয়াবা বেমাৰ আজাৰ কিবা হলে
অ হাঁহ কুকুৰাটো আমাৰ নাই
হয়
কিন্তু এইবিলাকো বহুত হেল্পফুল হয় বহুত সহায়জনক হয় আমাৰ কাৰণে
এইটো কেনেকুৱা হেল্পফুল হৈ যায়
হেনেতে হেনেতে আমাৰ কাৰণে হেল্পফুল হয় কাৰণ কি চব সিহতৰ যেনেকা সেইটো যেনেকা এটা হাঁহ দি বা কুকুৰা দি এইটোতো চিকেন হয় না এইটোতো মাংস হয় মাংস দি মানুহৰ গাত কিমান শক্তি মানুহে কিবা বেমাৰ আজাৰ হগিলে মানুহে মাংস খাও এই মাংস দি মানুৰ গাত শক্তি আহে কাৰণ তাতেতো সিমান প্ৰতিন থাকে
হয়
গতিকে তাতে এটা শক্তি বোলা বস্তুটো থাকে ত' সেইবিলাক খাব লাগে লগতে শাক পাচলিও খাব লাগে শাক পাচলিও ভাল। আমাৰ গাত হেৰি দিয়ে তাৰপিছত আপোনাৰ শাক পাচলিৰ ভিতৰত আকৌ এ তিতা কেৰেলাটো খাব লাগে তিতা কেৰেলা খালে কল আমাৰো মানে শৰীৰৰ যোনটো আমাৰ তেজ হয় যোনটো আমাৰ ৰক্ত ৰক্তটো পৰিষ্কাৰ হয়
হয় আৰু আমি মানে যেতিয়া বেমাৰ হওঁ কিবা কেতিয়াবা ইমাৰজেঞ্চি হৈ যাওঁ কেতিয়াবা পইচাৰ অভাৱ হৈ যাওঁ তেতিয়া এনেকুৱা হ'লে মানে আমাৰ যেনে ঘৰত থকা হাঁহ কুকুৰা বা ছাগলী এনেকুৱাটো আমি বিক্ৰী কৰি কেনে বহুত
চলিব পৰা যায় হয় হয় ঠিক কৈছে
আ বহুত মানুহে এনেকুৱা পুহি কেনে ঘৰ যেতিয়া আ মানে পইচা নাই হাতত সেইগিলা বেচি কিনি আমি কেতিয়াবা ঔষধ আনিব লগা হয়
হয় হয় হয় এইবিলাক থাকাতটো বহুত বিশেষকে ভাল এইবিলাক থলেও মানে কি হয় এইবিলাক পুহিলেও মানে এইবিলাকতো ঘৰচীয়া হয় ত ঘৰচীয়া হে কাৰণে হাঁহ কুকুৰা ছাগলী গৰু এইবিলাক পুহিলে কি হয় কি এটাতো এহেতৰ পৰা আমি গাখীৰ পাওঁ হয় নে নহয় হাঁহ কুকুৰাৰ পৰা আমি ডিম পাওঁ খাবলৈও গাত দেহাত শক্তি পায় আৰু এটা সিহঁতক স সেহতক যদি আমি বিচো হয় নে আমি অলপ পৰিমাণৰ পইচাটো পাওঁ যিহেতু আমাৰ যদি কিবা এটা বিপদ আহিলে পৰিয়ালৰ মাজত পৰিয়াল বৰ্গৰ মাজত তেতিয়া আমি সেই সেই বস্তু মানে ছাগলী বা হাঁহ বেচি কেনে আমি জীৱ মানে ঘৰৰ ঘৰত মানে ঘৰটো চলাব পৰা যায় পান সেইবিলাক পইচা দি ধৰি লওঁক ঘৰৰত কোনোবা বেমাৰ আজাৰ পৰিলে আমাৰ সেইবিলাক দি বিৰাট সহায় হয় বহুত সহায় হয়
মানে এইটো বেংকৰ দৰে কাম কৰে হয়নে
হয় এইটো আমাৰ এক প্ৰকাৰৰ ক'ব গ'লে বেংকৰ নিচিনাই হয় যিহেতু মানে আমাৰ সময় আ যিহেতু আমাৰ সময়ৰ নিচিনা উ সময়ত মানে এইবিলাক বহুত দৰকাৰ পৰা বস্তু আপোনাৰ কোনোবা এনেকুৱা অভিজ্ঞতা আছে নে যে মানে আপোনাৰ কিবা দৰকাৰ পৰিছে আৰু আপোনাৰ ঘৰৰ কিবা ঘৰচীয়া জীৱ জন্তুৱে সহায় কৰিছে
হয় হয় যেতিয়া এতিয়াটো বেছি নহয় যেতিয়া আমি সৰুতে আছিলোঁ তেতিয়া আমি মানে ঘৰ পৰা ইমান এ পূজা বা কিবাত দূৰ্গা পূজা চাবলৈ বা আ লং পেন্ট বা চোলা কিনিবলৈ আমাৰ বহুত পইচাৰ অভাৱ হৈ থাকে
মানে ঘৰৰ পৰা ইমান সহায় নাপা পোৱা নাই মানে সেইকাৰণে আমি এ হাঁহ কুকুৰা এনেকুৱা এ পুহি থোৱা আছিলোঁ মানে ইমান ডাঙৰো নহয় আৰু সেই পূজা টাইমত আমি হাঁহ কুকুৰা বেচি কেনে কেতিয়াবা পূজা চাব যাওঁ
হয়
লগোৱা অভিজ্ঞতা আছে মোৰ
হয় হয় তেতিয়'লেতো বহুত ভাল হয় এনেকাতো বহুত হয়
এতিয়াও যেতিয়া আমাক পইচাৰ অভাৱ হৈ যায় কেতিয়াবা অলপ অলপ পইছাৰ অভাৱ হৈ যায় এ এটা দুটা বা এনেকোৱা বেছি দিওঁ আৰু মানে অলপ পইচাটো বহুত হেল্প হৈ যায় কেতিয়াবা
হয়
হয়
ঠিকেই কৈছে আপুনি
হয়
এনেকোৱা অভিজ্ঞতা থাকিবও লাগে জীৱনত আৰু আপোনাৰ যিহেতু হেল্প হৈছে আমাৰ মোৰো হেল্প হৈছে তেতিয়া হলেতো আমাক এ সিবিলাক আমাৰ এতিয়া মানে দৈনন্দিন জীৱনৰ কাৰণে নৃত্যৰ জীৱনৰ কাৰণে বিৰাট ভাল আৰু আমাক এইবিলাক থ'ব লাগে
হয়
সেইবিলাক আমাৰ কাৰণে বহুত ভাল হয় সহায়জনক হয় ক'ব গলে
হয় হয়
এইবিলাক এনেও ধৰি লওক হয় ধৰি লওক এইবিলাক ধৰি লওক আমি ধৰি লওক যেতিয়া বহুত বেছি বিপদত পৰিলে এইবিলা যে আমাৰ বিৰাট সহায় হয় দিয়ক ভালেই লাগিলে আপোনাৰ লগত কথা পাতি কেনে
হয়
এনেকোৱা আমাৰ দৈনন্দিনন্দিন জীৱনক বা আমাৰ জীৱনটো মাজেৰে এইবিলাক মাজেৰে চলাই যাওঁ সেইটোৱে আমাৰ কাৰণে বহুত সহায়জনক হয় হয়
হয় হয়
ঠিক আছে দিয়ক